অ' কোৱা।
অ' কি বুলি কয় তোমাৰ এনে কি ক্ষেত্ৰত তোমাৰ বিজনেছকৰাৰ ইণ্টাৰেষ্ট আছে এনে।
অ' বিজনেচ এতিয়াতো বিজনেচ বুলিবলে তোমাৰ এতিয়া অলপ যোনটো বস্তু ধৰা ট্ৰেণ্ডিঙত থাকে আজিকালি
উম।
সেনেকা বস্তুৰ ওপৰত বিজনেচটো কৰিলে বেছি ভাল হয় আৰু ধৰা তেতিয়া আৰু চাওক কাষ্টমাৰৰ আজিকালি টেষ্টবিলাক চব চেঞ্জ হৈয়ে থাকে।
হুম।
তুমিতো তুমি যদি ভালকে বিজনেচ কৰিম বুলি ভাবিছা ত ফাষ্ট মানে কাষ্টমাৰৰ অলপ টেষ্টবিলাক তুমি চাই ল'ব লাগিব আৰু মানে। কেনকা কৰিলে মানে ভাল হ'ব বিজনেচটো, ক'ত ভাল হ'ব বা কোনখিনিত জাগাত কৰিলে ভাল হ'ব বিজনেচটো সেনেকাই আৰু মানে।
মই কৰিলে ভাল হ'ব সেইটো আৰু ন'?
অ' মানে চালিজাৰি চাব লাগিব আৰু মানে কেনেকুৱা প মানে জোগাটোৰো অলপ হেৰি থাকে না মানে যদি জোগাটোয়ে বেলেগ জাগাত হয় তেতিয়াহ'লে মানুহ বস্তু ভালকে কিনিবও নোৱাৰব ন'? জোগাটো এটা ভাল জোগাত থ'ব লাগিব চব গাড়ী চাৰি চব যায় সেই জোগাখিনিতে। পাৰ্কিং চাৰ্কিঙৰ চব সুবিধা থাকে সেনেকা আৰু মানে। আৰু বস্তু বুলি ক'লে তোমাৰ এতিয়া কি বস্তুৰ ওপৰত বিজনেছ কৰিবা ন' বস্তুতটো বহুতেই আছে এতিয়া। কৰিব পাৰা, সেইটো তোমাৰ যিটো ভাল লাগে আৰু সেইটোৰ ওপৰত কৰিল হ'ল আৰু।
উম, তোমাৰ মানে এয়া ধৰি লোৱা এটা তুমি মানে একচলিটো ক'ব গৈছ বুজিছা মানে, মানে যিটো বস্তু যিটো ট্ৰেন্দিঙত চলি আছে সেইটো প্ৰতি তুমি বিজনেছ কৰিব খোজা, আৰু বিজনেছো তুমি তাক অনলাইন অফলাইন দুটা আছে, তুমি ধৰিলে ইকমাৰ্চ কৰিব পাৰা। ইকমাৰ্চত ধৰি লোৱা অনলাইন তুমি এমেজন, ফ্লিপ কাৰ্ট মিছ' এইবিলাকতো তুমি চেল কৰিব পাৰিবা না যিকোনো বস্তু আজিকালি।
অ', অ' নিজেৰা অ' ঘৰত হোম মেড বস্তুু বনাই কিনে
অ', অ' আমাৰ এটা যে লগৰ এটা যে আছিল তিলক যে সিটো এইগিলাকে বিচাৰিছিল, অ' তাৰ
কৰে ৰ'বা, তাৰ এতিয়া নতুনকে খুলিছে আৰু। এটা এ, কি কয় ফোনৰ কভাৰৰ ক সেই খুলিছে। লিংক এটা খুলিছে মানে ৱেবচাইট এটা খুলিছে, জে এন কেচ বুলি।
আচ্ছা মানে তাতে চেল কৰে?
অ' সেইটো অনলাইন চেল কৰে।
আচ্ছা, তুমি তাৰ লগত কথা ছথা পাতা নে নাপাতা এনে?
নাই নাই, কথা এতিবলে নাই।
মানে সেই কলেজতে লগ পাতে কথা পাতিছিলা আৰু।
উম, উম। অ', অ' সেইয়ে।
অ' এই সি যে বহুত আগবাঢ়ি গ'ল।
অ' আৰু ঠেকুৱাৰ বিজনেচটো আছে এ, ঠেকুৱটো পুৰা চলিছে। আছে আছে। প্ৰফিট আছে কাৰণ চব কাম সি ঘৰতে কৰে ন'। নিজে কৰে চব, বেলেগ কোনো মানে নাথাকে ধৰা ব সেই বনোৱাতেও মাকে সহায় কৰে। অকল পেকেজিং চেকেজিং কৰাতে চাগে কোনোবা লগ থাকে আৰু একজন দুজন। সেয়ে বেলেগ ইমান খৰচ নাই আৰু বা নিজৰ ফেমিলি তাৰ যদি কাজিন চাজিন আছে সেনেকা আৰু সিহঁতে হেল্প কৰি দিয়ে চাগে। পেকিং চেকিং আৰু লেবেলিং চেভেলিং কৰাৰ মেচি, অ' চেল যায় এতিয়া।
উম, ভালেই ভালেই ইনকাম কৰি আছে তাৰ পৰা সি।
অ', ইনকাম ভালে আছে।
উম। ঠিক আছিলে এনেকা আগবাঢি গৈছে বহুত চলিটো কষ্ট কৰিছিল চাগে বহুত লাগি আছিল। কিন্তু সি আহ কলেজৰ ফাৰ্ষ্ট ইয়াৰতে লাগি আছিল জানা ছেকেণ্ড ইয়াৰ ছেকেণ্ড চেমৰ পৰা ষ্টাৰ্টট দিছিল চাগে সি।
অ', সেইটো বনোৱা তুমি।
উম, ছেকেণ্ড ছেমৰ পৰা ষ্টাৰ্টট দিছে সেই আমাৰ লগতে একেলগে পঢ়াতে ল'ৰা। আমাৰ এই ছেকেণ্ড চেমেনত ষ্টাৰ্ট দিছিল দি দি আজি কিমান খিনি আগবাঢ়ি গ'ল। তাতো ইনষ্টাগ্ৰামত ফলোৱাৰ্চও বহুত বেছি আছে নেকি তাৰ।
তাৰ যোনটো পেজ আছে বুলি পেজ আছে তাত দেশী দেশি বুলি তাৰ ব্ৰেণ্ডটো ন ব্ৰেণ্ডটোৰ নাম তাৰ দেশী দেশী হয়।
হম।
তাত সেইটো পেজত আছে তাৰ ফলোৱাৰ্চ সেইটো সি ডেইলি ৰিলচ বিলাক আপলোড কৰে ন।
হম।
তাৰপিছত মাজতে দুই এটা ৰিল ভাইৰেল গৈছিলে তাৰ পৰা এতিয়া ফুল চাই গ আছে এতিয়া এতিয়া আৰু ডেইলি মানে তোমাৰ কনচিষ্টেঞ্চি থাকিলে হৈ যায় আৰু। ত' সো ডেইলি অপলড কৰা এটা এটা ৰিল।
উম।
কনচিষ্টেঞ্চি থাকিলে তোমাৰ হৈ যায় আৰু সেনেকে আপলোড কৰাতে কৰাতে এতিয়া হৈ গৈছে আৰু তাৰ।
ত তাৰ যিবিলাক ফিলোৱাৰ্চ আছে তাৰ পৰা ত তাতি বহুত অৰ্ডাৰ দিয়ে চাগে কাৰণ তাক
অ', মানে সেনে সেনেকা সেনেকা অৰ্ডাৰ নকৰে আৰু সেটো মানে কিছুানে ভাল লাগিল পেজ টো এনে ফ'ল' কৰি থৈ দিয়ে।
তাৰে পৰা সিমান অৰ্ডাৰ নাযায় আৰু যাৰ মানে ভাল লাগে আৰু সেনেকা অৰ্ডাৰ মানে যেতিয়া তোমাৰ ৰিলচ এটা যেতিয়া ভাইৰেল হ'ব ন ধৰা মিলঅ'ন ভিউজ পাবা তেতিয়া মানে সেনেককা আহি যায় আৰু। ফলোৱাৰ্ছ বিলাক মানুহে ফল' কৰিলে আৰু একবাৰ দুইবাৰ অৰ্ডাৰ কৰিব পাৰে মানে সেনেকা আৰু। পাৰমানেণ্ট কাষ্টমাৰ নাথাকে আৰু।
পাৰ্মমানেণ্ট কাষ্টমাৰ কাট থাকিব যিটো তোমাৰ ধৰি লোৱা যিটো খাই ভাল টেষ্ট পাব আৰু। অ', খাই টেষ্ট বহুত ভাল লাগিছে স সেইটো দি থাকিব আৰু সি সেনেকুৱা এ মানুহ মানে পাম নহয়।
হয় ন ডেইলি ইউজ কৰা বস্তু নহয় ন ঠেকুৱাটো। ৰ কেতিয়াবা এনে ফেষ্টিভেল ত লাগে বা এনে কেতিয়াবা কোনোবাই এনে অৰ্ডাৰ কৰিব পাৰে আৰু স্নেক্স টাইপৰ ইউজ কৰিব কাৰণে বেলেগ সেনেকা নাথাকে আৰু।
উম, ত ঠিকুৱটো সনেকুৱা নহ ঠেকুৱা বনোৱা ৰেচিপিটো এনে জানা নেকি তুমি কেনেকুৱা মানে?
ঠেকুৱা বনোৱা ৰেচিপি ঠেকুৱটো চাগে সেই আমাৰ চাউলৰ গুড়াৰে বনায় নেকি চাউলৰ গুড়াৰ তাৰপিছত সেই কৰে চাগে তাতে তোমাৰ ফ্লেভাৰো থাকে ন কিছুমান।
উম।
কিছুমান ফ্লেভাৰ থাকে তাৰে পিছত তাতে
এইটো চাউলৰ গুড়াৰ লগত তোমাৰ হেই কৰে চাগে বেকিং পাউডাৰ দিয়ে।
উম।
তাৰে পিছত আৰু তাতে গুৰ মিঠাই দিয়ে চাগে।
উম,
এনে মিক্স কৰে, মিক্স কৰি কিনে চাগে ভাজে সেইটো আৰু তাতে, যদি বেলেগ ফ্লেভাৰ থাকে সেনেকুৱা ফ্লেভাৰ এড কৰি দিয়ে। ইলাচি, চিলাচি, ঘিউ দিয়ে ইলাচি দিয়ে। তাৰ পিছত তোমাৰ যদি, বেলেগ বা আৰু নিজে ষ্ট কাৰণে, নাৰিকল চাৰিকল এইবিলাক এড কৰি দিবা পাৰে তাৰ পিছত, সেইখিনি বস্তু গুৰ চুৰ একদম পানীত গলাই লৈ বা ভাজি ল'ব পাৰা তুমি তাৰপিছত, সেইখিনি সেই গোটেইখিনি বস্তু তুমি গুড় মি ঘিউ, ইলাচি, নাৰিকল, চাৰিকল সেইবিলাক চব আটা, তাৰে পিছত সেইবিলাক মিক্স কৰিলে, আৰু মিক্স কৰি কিনে অলপ এটা এটা সৰু সৰু দৌ টাইপ কৰে তাৰপিছত সেইটো ভাজে আৰু সেনেককা
উম,
তাৰ পিছত, উ, সেনেকে আৰু ত বিক্ৰী বিক্ৰী কৰি দিয়ে, আৰু পেকেজিং চেকেজিং কৰিলে
আচ্ছা, মানে এনেকট পৰা আৰু বস্তুটো
অ', আৰু বেলেগ বেলেগ ফ্লেভাৰ কৰিব পাৰা আৰু গুৰ়, চুৰ এড কৰিলে অলপ বেছি ভাল হয় আৰু মানে ভাল লাগে খাই কিনে।
তুমি নেকিনাইছ নেকি কি কোৱাটো?
নাই, নাই, মই, বনাই পোৱা নাই, এতিয়ালৈকে এনেই জানো ৰেচিপিটো বনাব লাগিব ৰ'বা
অ', বনাবচোন একদিন, চাবা কেনেকুৱা
অ', বনাব লাগিব
আমাকো টেষ্ট কৰা।
অ', দিয়া আহিবা, মাতিম দিয়া বনালে।
অ', মাতিবা বোলে, পাহাৰ চাৰি নাযাবা আৰু
নাপো
অ ', এই পিছে যে, তুমি তোমাৰ তুমি যে, এইবাৰ যে তোমাৰ চাগে কলেজৰ লাষ্ট ইয়াৰছে তোমালোকে যে, দাৰ্জিলিং ফ ফুৰিব গৈছিলা ন, দাৰ্জিলিং দাৰ্জিলিং গৈছিলে ন?
ন দাৰ্জিলিঙ গৈছিলো, আৰু ছিকিম গৈছিলো।
ছিকিম, দাৰ্জিলিং দুজাই গৈছিলা?
অ', দাৰ্জিলিং চিকিম
ন ঠিক আছে।
আমাৰ সটো দহ দিন, মানৰ আছিল চাগে দহ, আঠ, ন দিন, মান সেনেকা আঠ ন দিন সেনেকা দহ, দিন, নহয়, আঠ ন দিন মান হ'ব।
অ', ত কেনেকুৱা লাগিল, এক্সপিৰিয়েঞ্চ তাতে তোমালোকৰ
এ, ভাল লাগিছে বহুত মানে, অলপ প্ৰব্লেমো ফেচ কৰিছো, ভালো লাগিছে।
আচ্ছা, মানে, ধৰি লোৱা কেনেকুৱা কেনেকুৱা টাইপ প্ৰব্লেম ফেচ কৰিছিলা তুমি তাতে
প্ৰব্লেম মানে, আমি যেতিয়া টিকেট কাটিছিলো ঠিকেটা, টাইমিং ট্ৰেইনৰ টিকেট, যেতিয়া আমি অহাৰ কাটিছিলো ঘৰলৈ অহাত
হম,
এতিয়া, কাটোতে মানে, টাইমটো মানে, ৰাতি দেখাইছিলে আৰু মানে ৰাতি, আমাৰ সেই পঁচিশ তাৰিখ আছিল, চাগে জানুৱাৰীৰ পঁচিশ তাৰিখ আছিল। পঁচিশ জানুৱাৰী মানে, ৰাতি আমাৰ আছিল এটাামান বজাত। কিন্তু, আমাৰ যিজন লগৰে টিকেট কাটতিছিলে।
উম।
সিহঁতে চাই ছিলে আৰু টিকেটটো আমি চোৱা নাই আৰু তাৰ পিছত চালোঁ। তাৰ লপিছত চাওঁতে চাওঁ যে টিকেটটো আছিল মা ৰা তি কিন্তু, আমি পিছদিনা দাৰ্জিলিং যাই গৈছিলোঁ আৰু আমি ভাবিছিলোঁ কি দুপৰীয়া আছে বুলি এটা বজাত। তাৰেপিছত যেতিয়া আমি দাৰ্জিলিং যাই পালোঁ চাই যাই পোৱা পাছত চালোঁ অ', ট্ৰেইন অলৰেডি চলি গুছি গৈছে। তাৰে পিছত আৰু! উম, তাৰেপিছত আৰু ভালকে চালোঁ যে ঔ আমাৰ ট্ৰেইন ৰাতিয়ে আছিল। আমি দুপৰীয়াহে থকা বুলি ভাবিছিলোঁ। সেনেকা প্ৰব্লেম। তাৰেপিছত, তাৰে পিছত আমি আৰু থাকিলোঁ দুইদিনমান তাতে দাৰ্জিলিঙত। তাৰপিছত আমাৰো- আমাৰ লগত অ', দুইদিনমান থাকিলোঁ আৰু দাৰ্জিলিঙত। তাৰেপিছত আমাৰ আৰু আমাৰ হোটেলৰ ৰুমৰ কাষৰ কাষৰ ৰুমটো আৰু ল'ৰা আছিল আৰু সিও মান অকলে আছিল আৰু। তাৰো ফুৰিব যাব কাৰণে লগ নাই কোনো আমাৰ লগতে যাম বুলি ক'লে।
উম।
আমাৰ লগত যাম বুলি কওঁতে আমিও ক'লো ঠিক আছে মানে গাড়ীতো বেছি মানুহ লাগে ন আমি পাঁচজনমান আছ পাঁচজন মান থাকিলে অলপ ভাৰাটো বেছি হয়, শ্বেয়াৰিং টেক্সিত অলপ মানুহ লাগে। যদি প্ৰাইভেটকে কৰি দিওঁ তেতিয়া শ্বেয়াৰিং টেক্সিত অলপ কম হয়, তেতিয়া। শ্বেয়াৰ কৰি গ'লে, কিন্তু প্ৰাইভেট টেক্সি ল'লে অলপ বেছি হৈ যায় পইচাটো।
অ'।
ল'ৰাজনে যাম বুলি ক'লে যাম বুলি কোৱাৰ পিছত ঠিক আছে আমি ক'লো একেলগে যাম বুলি। কিন্তু যেতিয়া যাবত টাইম হ'ল, ৰাতিপুৱা আমি মানে চানচেট চাব চানৰাইজ চাব গৈছিলোঁ চানৰাইজৰ কাৰণে তুমি আৰু তাতে ঠাণ্ডা বহুত আছিল জানুৱাৰী মাহত গৈছিলোঁ আমি। আমি তিনিটামান বজাতে উঠিছোঁ, তিনিটা মানত চাৰিটামান-চাৰিটা মানত ওলাইছোঁ, তাৰে পৰা ওলাওঁতে তাক মাত দি আছো ল'ৰাজনক যাবৰ কাৰণে সি অলপ ফোন চোন নুঠালে আৰু দৰ্জা চজা চব মাৰি কিনে শুই আছ নগ'লে আৰু লাষ্টত আৰু তাৰ পইচাবিলাকো চব আমিয়ে দিব লগা হৈছে।
উম, মানে তাৰ পইচাটো তোমালোকে দিব লগা হৈছে মানে?
মানে আমি গাড়ীখনত আমাৰ লগত যোৱা কথা আছিল ন!
হয়, হয়।
মানুহজনে কৈছে কি অ', ঠিক আছে হৈ যাব তাৰপিছত নগ'লে সি। তাত সি তাৰপিছত আমি আহক আমি আহক লেকি আমি অহালেকে সি আমিতো ৰাতিপুৱা চাৰে তিনটা মানত গুচিয়ে গৈছোঁ। তাৰপিছত আমি ঘূৰি ফুৰি আহালেকে দুটামান বাজিছে তেতিয়ালৈকে চাওঁ যি সি নাই হোটেলত সি ৰুম এৰি গুচিয়ে গৈছে।
অ', তোমালোকক মানে
বুলি এনে কৈছিলে আ, উম, এনে কৈছিলে।
তোমালোকে সঁচা বুলি ভাবি লৈছিলা।
অ', সঁচা বুলি ভাবিলৈছিলোঁ আৰু আমি।
তাকে, অচিনাকি মানুহক একচুৱেলি বিশ্বাস কৰিব নালাগে অ'। মানে ক'বা নোৱাৰি ন ধেমালি মুদত কৈছে নে, চিৰিয়াছ মুদত কৈছে ক'ব নোৱাৰি। জোকালে চাগে, এনেই মানে তোমালোক চোৱা অকলে আছিল কথা পাতিবলৈ কোনো নাছিলে, এনে অলপ কথা চথা পাতিলে আৰু। এনেখন ফুৰবা চুৰবা যাম বুলি ক'লে আৰু এনে।
অ', মানে সি গৈছেও আমি যেতিয়া তিনটামান বজাত যাই পাইছো ন' দাৰ্জিলিং তাৰ পিছত সি ফুৰিব গুচি গৈছে। আমাকো কৈছিলে লগ ধৰিছিলে যাব আমি নগলো আৰু। সি গুচি গধূলি গুচি গৈছিলে ভাবিছিলোঁ যাব বুলি ৰাতিপুৱাও।
অ', আচ্ছা আচ্ছা মানে গধূলি গুচি গৈ মানে নাহিলে আৰু তাৰিপিছত।
অ', তাৰপিছত সি গৈ গৈছিল তাত আৰু ৰাতিপুৱাচোন নগ'ল আৰু। কিবা শুইয়ে থাকিলে নেকি।